আহ, বহুত দিনৰ মান মনত পেলালি
অ', অ', ভাবে মানে মই ফাৰ্মত লাগি আছিলো যে ভাবিলো কোনচোন এটাকে কৰো কাৰবালৈ তাৰপা ত তোলৈকে মাৰি দিলো আৰু ফোনৰ নাম্বাৰ টো ওৰদে আছিলে
তাকে বহুত দিনৰ মান মনত পৰি পৰিলে
অ', অ', কি কৰি আছো
এয়া ভাতিয়া খাই উঠি আহিছো
অ', অ',
তই কি কৰি আছ
এই মই মানে দাদা এটাৰ ঘৰত কেৰম খেলিবলৈ গৈছিলোঁ তাৰপৰা এতিয়া খেলি পিনি এবোৰ ধোৱাই পেলাই খেলি এতিয়া মায়ে মাতি দিলে ফোন কৰি পেলাই ভাত খাবলৈ ভাত খাবলৈ আহি আছো অ তাৰ পৰা ফোনটোকে বোলো লগাই যাও তোলৈ
আহ, অ',
কি খবৰ খাতি ভাল
খবৰ খাতি ভালেই আৰু তোৰ ভাল নহয়
উম, ভাল, ভাল
বাকী, এতিয়া কি কৰি আছ
মই এতিয়া এই ফাৰ্মতে লাগি আছিলো মানে ফাৰ্ম খুলিলো যে
উম, ফাৰ্ম খুলিলে ন তাকে ময়ো ভাবি আছো ফাৰ্মখনকে খোলো বুলি এ খেতি বাতিতটো আজৰি হৈ লওক তাৰপিছতে ভাবিম আৰু
খুলিব, লাগে এইবিলাকৰ পৰাই কৰি পিনি খাব লাগিব আৰু
উম, গাঁৱতে থাকি কৰি খাব পৰা হ'ব গাঁৱতে থাকি কৰিব পৰা হ'ব আৰু ন
অ', অ',
বেলেগলে নোযোৱাকৈও হয়
উম, বাকী ভাত কিহে খালি
ভাত তৰ মাটিমাহৰ দালি বনাইছিলে তাৰ পিছত আকৌ ৰঙালাও আলুগুটি ভাজিলে
অ', মাটিমাহৰ দালি আৰু ৰঙালা ভাজি কছ ন বহুত ধুনীয়া লাগে খাবলৈ
উম, খাই ভাল পাওঁ নেকি
হেই ভাল লাগেত তো এদিন বনালে মাতিবি চোন খামগে
আহিবি আহিবি কেতিয়ালৈ আহিবি কচোন
মই ৰ এদিন তহঁতৰকৰত থকাকেই যাম তেতিয়া বনাবি
উম, থোৱাকেি তেতিয়া খাবি দে মাৰ এই তাকে সোনকালে আহিবি অ', ধৰ এতিয়া বতৰৰ বস্তু নহয় জানো ৰঙালাওতো পিছতটো নাপাবি আৰু উম সেইকাৰণে আহিবি সোন কালে আহিলে সোনকালে আহিলে পাই যাবি আৰু ন
অ', অ', আমাৰ ঘৰ ফালে দেখোন নহা হলি তই
নহা হলি মানে এতিয়া খেতি চিজন যে ট্ৰেক্টৰৰ পিছতে ঘূৰি ফূৰাই হৈছে আৰু
অ', অ' টে অ', ট্ৰেক্টৰৰ লগত ঘূৰি আছো ন
ঘূৰি আছোঁ আকৌ ড্ৰাইভাৰজন ড্ৰাইভাৰজনো মানে ইমান ঠিক নহয় এ তোৰ ৰাতিপুৱা তাক ঘৰৰ পৰা আনিবগৈও লাগিব আকৌ থবগৈও লাগিব
বাকী খেতি বাতি মানে কৰিল নে মানে ৰুইছ নে কি নে নাই ৰোৱা
না আজিৰ পৰা কঠিয়াই তুলিছে আৰু তোৰ কৰিম আৰু মানে ৰুব পৰহিলৈ মানৰ পৰা ৰ'ব হে ৰব
অ', অ', ঠিকেইে আছে দে
তাকে তহত ৰুলি নেকি খেতি
নাই, নাই আমাৰ ৰোৱা নাই আমাৰ মানে কঠিয়ীয়া পৰাতটো অকণমান দেৰি হ'ল সেইকাৰণে সৰু সৰু হৈ আছেতো কঠীয়া
অ',
অ সেইকাৰণে ৰোৱা নাই আৰু মানে আমাৰ আৰু এভাগ কঠিয়া পাৰিছে আমাৰ তিনদিন নে চাৰি দিন মান হৈছে
উম কঠিয়া কি কি পাৰিলি?
চকুৱা, থাপা, আইজোং তাৰ পৰা বাহাদুৰ আকৌ বাচমতি বুলি কয় এটা খুৰা এজনে দিছিলে মানে উম উম তহঁতৰ কি কি পাৰিলে?
আমাৰো শালি, বৰা, চকুৱা তাত তাৰ পিছত বাহাদুৰ তাৰ পিছত এইবিলাক গোটেইখিনিয়ে পাৰিছো যিমান খিনি মানে লাগে।
কেনেকুৱা আৰু ধানটো?
উম এ শালিতটো বেয়া নহয় ভালে অকণমান শকত টাইপৰ ভালেই ভালেই
অ কঠীয়া বাঢ়িলে মোক ফোনটা মাৰিবি মই আনিমগে এবাৰ ৰুইছা আমাৰ এ মই ওলামগে নহয় তোক ফোন মাৰিলেই হ'ল মানে
উম আজিলৈকেতো আহি পোৱাই নাই চাগে আমাৰ ফালে
নাই নাই যাম সে এবাৰতো গৈছিলোহ তহঁতৰ তালৈ।
উম
উম বাকী সভা- চভা পাতিছে নাই তহঁতৰ?
সভা মানে আমাৰ নামঘৰ এটা থুলমুলকেহে পতা হল উম তোৰ আমাৰ নামঘৰ এটা ভঙা আছিলে মানে এইবাৰ ভাঙিলে তাৰপাছত তোৰ অকল দিনতে নাম প্ৰসংসা কৰা হ'ল। তাৰপৰা ৰাতিলে মানে ভাওনা -চাওনা ইমান এটা হেৰি নহলে ত' মানে এইবাৰ নামঘৰ ভাঙিছিলেহে যে সেইকাৰণে নহলে। তহঁতৰ পাতিলেনে নাই?
না পাতিবহে আমাৰ আৰু এসপ্তাহ মানৰ পিছতে পাতিব মই তোক খবৰ দিম তই আহিবি। মানে ভাওনা -চাওনা আছে ছে দিনত সবা তাৰপৰা ৰাতিলেতো ভাওনা ভাওনা বৰাহৰ পৃথিৱী উদ্ধাৰ ত ধুনীয়াকে মানে থকাকে গুচি আহিবি।
ভাওনা পাতি লৈছ নাই ভাও?
নাই নাই ভাও লোৱা নাই মোৰ মানে এই অসোৱা কৰি থকা টাইমতে এইবাৰ বেমাৰ হ'ল সেইকাৰণে ভাও লবলৈ নহলে। বাকী আমাৰ ঘৰলে যে আহিছিলে তোৰ লগত লোৱাটো যে উম তাকো লৈ আহিবি নহ'লে ম লৰাটো ভাল।
অ সিও ভালে পালে ত লগত গৈ মা দেউতাৰ লগত কথা পাতিও ভাল পাইছে, তেনেকে ভাল পাইছে আৰু যাম বুলি কৈছিলে তাকে মই যদি সি পাৰেনলৈ যদি সি আজৰি হৈ থাকে। মই তকো লৈ যাম দেচোন সিও ভাল পাব তহঁতৰ ঘৰতো ভাল পাব চাগে।
লৈ আহিবি লৈ আহিবি।
লৈ যাম লৈ যাম তাকে ভাত খোৱাই নাই নহয় তই
নাই নাই নাই মই খোৱা নাই মই খামগেহে এই ৰাস্তা দি আহি আছো এতিয়া।
আহ।
বাকী আমাৰ যে পাহাৰত চাৰ যোৱা প্লেন এটা যে আছিলে এতিয়া কি কৰিম বুলি ভাবিছ
তাকে তাকে মই যাম বুলি ভাবি আছো তাকে আকৌ খেতি চিজনতটো পাৰে মানে মোৰ মোৰটো নহয় খেতিত মই ইমান লাগিব নালাগে ট্ৰেক্টৰখন লাগি থাকিব লাগে যে
মানে পাহাৰৰ চাইডলৈ যোৱা প্লেনতটো আমাৰ কেনচেল হবলৈও আছে মানে
নাই নাই ময় কেনচেল কৰিম বুলি ভাবিছো আমি মাজুলী যাওঁ বুলি ভাবি আছিলো
গ্ৰহত নহয় মানে মোক দাদা এজনে কৈছিলে এই পাহাৰৰ চাইডে মানে সেইখনত বোলে হুলস্থুল হৈ আছে অকমান চিচা চাইদে হুলস্থলীয়া পৰিৱেশ সেইটোহে মানে তাত ট্ৰাইবেল মানুহখিনিয়ি আছে যে
অ
এ তাত হেৰি ঠোটা মোজা এটা হৈ আছে মানুহখিনিৰ মাজত আমাৰ মানে প্ৰায় এবাক অসমীয়া মানুহ এনেক যাব যাব বাৰ মানে দিয়া নাই। সেইকাৰণে খৰটো হৈ আছে যে। দাদাই কৈছে মানে এইকেইদিনত যাব নালাগে, পিছে কৈও যাবি। তহতে বেলেগত গুচি যা নহ'লে তেনেকে কৈছে।
অ পিছেত যাবলৈ কৈছে ন? অ তেতিয়াহ'লে হ'ব তেতিয়া আমি, শুন এ তেতিয়া আমি মাজুলীৰ পৰা আহো গৈ বল।
অ ঠিকয়ে ভাবিছো। মাজুলীলৈ মোৰ মোক সেইটোকে তোক ময় তো সেইটোকে কম বুলিয় ভাবছিল মাজুলীলে
অ তেতিয়া মানে আমি মাজুলি সত্ৰকেইখন গোটেইকেইখন চাব পাৰিম,
অ আৰু মাজুলী গলে, মাজুলী গলে আমাৰ থ থকা মেলা, খোৱা মেলাতো টেন নহব মানে। খুৰাগো আছে যে তাতে।
অ মানে মান মাজুলী সৰুতে যোৱা, এতিয়া তোৰ ডাঙৰ হ'লে যোৱাই নাই। তাৰপিছত সৰুতেই যোৱা। তাৰপিছত তোৰ এই তিনি চাৰি আমি গোটেইকেইখন খত্ৰ ঘূৰিব পাৰিম, ভালকে চাব পাৰিম। ধৰা আমি চাৰি পাঁচটা গ'লে সুবিধা হ'ব আৰু তহঁতৰ খুৰা ঘৰ থাকি ল'ব পাৰিম।
উ। মানে পাঁচটা উলিয়াললে ভাল মানে গাড়ীখনৰ পাঁচটা হলেহে যাব পাৰিম আৰু
ফ্ৰে হ'ব ধৰক খোৱাগত থাকিলে। আমি ধৰক গাড়ী ভড়াটো আৰু এনেকে কিবা কিনিহে লাগে ন
অ তাকে ধুনীয়াকে ফটো আৰু এটা মই কথা ভাবিছো। শুনচোন, আমি মানে মাজুলী হৈ শিসাগৰ গুচি যাওঁ নহলে অ সে সে সেফেলি। অ শিৱসাগৰ হৈ পেলাই আকৌ গুৱাহাটী গৈ জুবিন ক্ষেত্ৰ চাই আহিব
অ জুবিন ক্ষেত্ৰলৈ মই মানে এই এবাৰেই গৈছিলো, তাৰ পিছত মই যোৱা নাই যাম যাম ভাল
অ আৰু শিৱসাগৰত তহতৰ বৰ্তা নে খুৰা ঘৰ নাই জানো?
নহ এই সে জপ্পা ঘৰ আছে।
অ তেতিয়া আমি তাতো থি থাকিব মেলিব পাৰিম।
এ তাত, এ তাততো থকাটো আৰু চিন্তা নাই। তাতো বিন্দাস হৈ থাকিব পাৰিবি, খাব পাৰিবি। তোৰ চিন্তাই নাই আৰু
অ নহয় নহয় তেতিয়া মানে আমাৰ চবফালৰ পৰা সুবিধা হ'ব দেচোন। ত মাজুলীত গ'লেও তহঁতৰ খুৰা খুৰা ঘৰত থাক পাৰিম। আকৌ শিৱসাগৰত গ'লে আমাৰ জেপ্পা ঘৰত থ পাৰিম। নাই তেতিয়া ধৰ আমাৰ বাজেটো কম হ'ব। হয় নহয় বাৰু?
গুৱাহাটীততে আমৰ মানে ৰূম-চুম ল'ব লাগিব আৰু।
অ গুৱাহাটীত অকমান খৰচ হব হ'ব। সটো মিলাই মেলি আমি পাঁচটা যাম যিহেতু
নহয়। অ অ আৰু এটা মিলাব লাগিব শুনচোন, মানে মোৰ লগত যোনটো যাব তাৰ গাড়ী আছে। ন। গাড়ীখনত মানে সেই তেলতটো ভৰাব লাগিব, সেইটো পইচা মানে গ-
এ নহয় তেলটোতো এনেও ভৰাবই লাগিব, তেলতো নভৰালেটো নচলিব ন! এ তাৰো হেৰিয়ৰ কথা আছে যে উম। উম। এ সিউটো চাকৰি-তাকৰি নকৰে ধৰ সেই মিলাবহে তাৰ নে কি কও? আমিয়ে মিলাই দিব লাগিব ন, এই যিহেতু আমি পাঁচটা যাম। তেলটোতো কিমান লাগিব! তেলটো মিলাই দিয়াতটো কোনো ডাঙৰ কথা নহয় নহয় বাৰু
অ অ
উ
ধুনীয়াকে লগতে গুচি যাম আৰু গোটেই কেইটা ভালো লাগিব। ফূৰ্তি কৰি পেলাই। উম উম তাকে বাকী এনেই এতিয়া ঘৰতে আছেনে নে কিবা কাম চাম কৰি আছে?
কি কৰে
অ' অ' ঠিকে আছে ঠিকে আছে।
তাৰ পাছত হেৰি শুনচোন, এ মই ভওনা চাবলে যাম আৰু ন?
অ' অ' আহিবি আৰু লগতে তাকো লৈ আহিবি।
লৈ যাম লৈ যাম লৈ যাম অ'। হেই, অ'। তেতিয়াহ'লে তই মোক খবৰটো দিবি আৰু ন?
অ' অ' দিম দিম।
হয় অ' অ' তই তেতিয়াহলে মোক কল এটা কৰি দিবি।
অ' অ' বাকী আৰু এটা শুন, মানে হেৰি হোৱা চপৰত গ্ৰুপ এইটা খুলিম আমি গোটেইকেইটাই ত ত তোকো মানে মই গ্ৰুপ এডমিনটো দি দিম।
উম উম।
তয়ো সেই তোৰ লগৰ দুটাক কৈ দিবি আৰু মোৰো লগৰটোক মই মানে এড কৰি দিম। তেতিয়া গ্ৰুপতে গোটেই খিনি আমি পাতি মেলি যাব পাৰিম ন তালৈ ন? অ' অ'। উম উম।
উম তেতিয়া মানে চব ফালৰ পৰা আমাৰ সুবিধা হ'লে ভাল হয় আৰু ন? এতিয়া ইটোও কৰিব পাৰ বা সিটোও কৰিব পাৰ। আমি তেতিয়া গোটেইকখন যদি ফুৰিবলৈ পাওঁ আমাৰ নিজৰ ভাল লাগিব আমি ফুৰাও নাই এনেকে।
উম গোটেইকেইটা লগ হৈ মানে আমি কলৈকো যাবলে পোৱা নাই নে বহুত দিন হ'ল ন, উ বাকি হেৰি আম ক থাল এইবিলাক খাইছ নাই?
অ' আম খাই আছো বাৰু কঁঠালটো ইমান পোৱা নাই কঁঠালটো আমাৰ ইয়াত নাই মানে।
অ' নাই নাই ময়ো তোক সেই কঁঠালৰ কথা সুধিবলৈকে এনেকে কৈছোলেহে বোলো কঁঠাল আছে যদি আমাৰ ঘৰলৈ আহিবি বুলি এটা।
অ' অ' মানে আমাৰ ইয়াত কঠালটো পাবলে বৰ টানেই এইখিনি নাপায়। অকল আমটো কিন্তু ঢেৰ পায় আম লাগিলে লৈ যাব পাৰিবি কিন্তু কঁঠালটোহে ইয়াত
অ' এ আমাৰ, আমাৰ ঘৰতো আম আছে আমাৰ আম চাৰিজোপা। পানে পাঁচজোপা আছে।
তাকে ইয়াত ক'বাত কঁঠাল চঠাল কিনিবলৈ পাই নাই জানো মোৰ ইমান খাবলৈ মন গৈছে কঁঠাল গৈ আছে মানে।
কঁঠাল এটা লৈ আহিছিলে খালি সোৱাদ চোৱাদ নাই যে, সেইটো হেৰি অকল গুটিখিনি উলিয়াই গুঠি খাই আছো মানে।
এই মচুমাহৰ দালিৰ লগত, মচুমাহ দালিৰ লগত কঁঠালি গুটি দি খাই বৰ ভাল লাগে আৰু।
আকৌ মাটিমাহৰ লগতো দিছিলে সিদিনা মায়ে। খাই বহুত ধুনীয়া লাগিছিলে, উম। পাইছো পাইছো মানে এইটো আমাৰ বাবাই বনাই ফুৰি পেলাই পিটিকা খোৱাটো। উম উম ভাল লাগে ভাল লাগে, উম। বাকী অ', তহঁতৰ ফালে কাৰেণ্ট আছেনে নাই বাৰু?
এ কাৰেণ আছে এতিয়া বাৰু আছে মানে আমাৰ ইনভাৰ্টাৰ আছে যে। কাৰেণ্টটো নাথাকিলেও ইমান প্ৰব্লেম নাই।
উম উম মান, আমাৰ ফালে কাৰেণ্টটো নাই ইনভাৰ্টাৰ নাই যেতিয়া কামত লাইটৰ মই ইমাৰজেঞ্চি তাহে লগাই থৈ দাছে মানে অটমেটিক লাইটটো।
কিবা প্ৰব্লেম হৈছে নেকি আকৌ ফাৰ্মত?
মানে সেইটোৱেই অট'মেটিক লাইট দুটা আনি পেলাই লগাই থৈ আছে পোৱালি আছে যে মানে ডাঙৰ হ'লে ডাঙৰ আনিব লাগিব আৰু। চলাই তিনিটাামান মানে
তিনটামান লৈ আহিবি আকৌ তোৰ পোৱালি এটা চব ঠিকে আছে ন।
উম ঠিকে আছে ঠিকে আছে।
পোৱালি কিমানমান ভৰোৱা হল
পোৱালি মোৰ বাৰশ বাৰটা ভৰাালো বাকী আৰু মানে কাইলে বেজি মাৰিবলৈ আহিম বুলি কৈছিলে এইটো এই পোৱালিতে যে যিয়ে বেজীটো যে
অ
বেজী মাৰিবলৈ আহিম বুলি কৈছিলে তাৰ পৰাা আকৌ বাৰ দিনত ভেকচিন দিব লাগিব তোৰো তেনেকে সেইবিলাক হেৰি কৰিব লাগিব।
অ ঠিকে আছে ক ক এইবিলাক তোৰ ঘৰতে থাকি যদি তই কাম এটা কৰিব পাৰ ভালেই আৰু। মই সেইকানে টেক্টৰ আখন লৈ পেলাই এতিয়া মই গাঁওঁতে তই এ বাৰিষা এতিয়া কয় হাল চাল বোৱাই আছো তাৰ পিছত আকৌ খৰাালিত মাটি কামটো ওলাই থাকে ন।
অ অ ঠিকে ঠিকে এইবিলাক ল লাগি থাকিব লাগে নহলে কেনেকে কি কৰিবি আৰু।
অ অ ঠিকে আছে তই এতিয়া ভাত খোৱাই নাই নহয় আৰু
অ অ মই এই ভাত খাওঁগে মোক সেয়া মায়ে মাতিয়ে আছে মানে।
উ বা যা ভাতকেইা খাই ল তাৰ পিছৰ পৰা ফোন মাৰিবি হ'ব।
আহ মাৰিম মাৰিম তই মাৰি থাকিবি অ অ। হ'ব হ'ব।
উম বাৰু